হেল্ল'?
অ কি কৰি আছে?
এয়া বহি আছো।
অহ।
তই কি কৈছ?
মই এ আগফালে চোতালতে বহি তৰা গনি আছো আও, কাইলৈ ৰ'দ দিব যে বতৰটো চাই চাই।
তাকে গৰমতো বেছি হৈছে যে।
উম তৰা যেনেকে ওলাইছে বতৰটো যেনেকে হেৰি কৰিছে কাইলৈ
উম তাকে আহা। মই এয়া গাটো ধুই আহি অকমান বহি আছো গৰম যেনেকোৱা হে।
মই একে হেৰি এইটো কি কয় হেৰিয় ব্লাউজ একেবাৰে তিতি হেৰিও গৈছে আকৌ ধুই মেলি গাটো ধুই আহিছো তলতে অকমান বহিছোহি।
উ মই দুটা দুটা ব্লাউজ সলাও ৰাতিপুৱা, দুপৰীয়া। এতিয়া এটা তিনটাই হয়গে, ব্লাউজো তি এ ব্লাউজবোৰ তিতি- তিতি সেই অ তি তি যায় পিন্ধিব নোৱাৰি।
হলও চাদৰ- মেখেলা কেইটাও গোন্ধাই আছে তথাপিও পিন্ধিছো দুপৰীয়া পিন্ধিছো আকৌ ৰাতি পেলাই সোপাকে তালত ধু নহলে, পথাৰলৈ যাবলৈ দেৰি হ'বগে কাপোৰ খোপা ধুই থাকোতে ধুই থাকোতে।
অ মইও পিন্ধি আছো নাই তিওৱা কাপোৰবোৰ কাইলৈ বোকা দিব। অটা ক কৈছিলো ত
হেই মাহতে লোৱা দুবিঘাটোৰ দেৰ বিঘা দিলে নহয় আৰু আধা বিঘাহে আ ছে কাইলে সেইকণ দি লে আজয় তাৰপা সিটো পাই দিব। কঠিয়া তুলিবও লাগিব কাইলে
তহঁতে ৰুই মেলি আজৰি হৈ ল তাৰ পৰাহে ওলাম আও আমি
তাকে আজি মায়ে তুলিমগে বুলি কৈছিলে কঠীয়া মই বোলো মাটি ৰুই আহি কঠীয়া তুলিবলৈ যাবলৈ এলাহ
আমাৰ পৰহিলা মানৰ পৰা হেৰি কৰিব লাগিব। তুলিব লাগিব।
যি বিখাই বৃক্ষ বেজি সোপা লোৱা কাৰণে সেয় কমটিৰ সুপা বৃক্ষ বেজি ললো নে তাপিছত মই এতিয়া স
খাবাললৈ লৈছে।
বহুত ককালো বিষা ককালটো বিষা ই বিষাই এই এক চাইডে বেছিকে বিষায় যায় সেইটো কাৰণে অতি মানে সেই আৰু।
অ তাকে উম। বিষহলে অনুভৱ হবলৈ নহয় ৰ পথাৰলৈ গলে মানে ৰক্ষা নাই।
চাকে এতিয়া হে
উম, এইবোৰ চাবলে সময় নাইকিয়া হ'ব। পথাৰলে গোলে।
মই কৈছোঁ মোৰ টোপনিহে ধৰিছে, মই কৈছোঁ মোৰ টোপনিহে ধৰিছে মায়ে ক তোৰ ইমান গৰমতো টোপনি ধৰিছে নে?
ময়ও ভাত বনামগে এতিয়া
খাই জক খাই গৈছে।
তাকে আহ এ আওঁ হেই নহয়। অকমান ঠাণ্ডা পৰিলেই মানে শুবলৈ মন যায় আকৌ তেনেকুৱা হয়।
অ
হম হ
আমাৰ বাবাক সেই আজি গুচ লোৱা কাৰণে ৰুটি মাংস খাবলে লাগে। এই গেলা গৰমত বা কোনে ৰুটি বনাব বা জুইত বহি বহিও অ গেছত বনাবলৈও অ গেছত বনাবলৈ বোলে এ এতা দু তা ৰুটি নহয় নহয়ন হয়নে বিশ ত্ৰিশ। যা ৰুটি বনাব লাগিব সেই অট পৰা ৰুটি বা ত বনাবলৈ কম গেছ পোৰিব নাই।
থাকে।
তাক এই একদম আৰু ইমান ৰুটি মাংস ৰুটি মি মাংস কৰি থাকে আজিকালি কি নাাজানো। নবনাও বুলি কোৱাতে তাৰ পৰা অকমান হেৰি হৈছিলে ঠে পতাৰ নিচিননা হলেও বনাই মেলি দিলো।
খাই ভাল পায়। নাপা আনিলে নে নাই এতিয়া।
কিবা কিবি ক'লে মই বোলো চ এই দুপৰীয়া গা ধুইছো হ নে। তেতিয়া তথাপি ব্লাষ্ট তিতি একেবাৰে ভিজ গৈছে মই বোলো জুইৰ ওচৰত বহি বহি ৰুটি বনাই নিদি নাই কৈছে মায়ে কৈছে সেই ৰুটি বনোৱা কথা। কথা হ'বলৈ হলে মই আৰু লোকৰ ঘৰত ভাত কিমান খাই শুইহে থাকিম বুলিহে কৈছে। মই বনাব নোৱাৰো বুলি ক'লো হ তাৰপৰা কিনো কৈ আছে জানো গ এতিয়া আ চাৰি আলিলে ওলাই গৈছে।
অ তেতিয়াহলে কিবা এটা আনিব চাগে।
জানো নানো বুলি কৈছে আনে নে নানে নাজানো এ সেই দোকানৰ মালত ধাৰ মাৰিবলৈ গৈছে।
অ অ বৌ পাই।
উম
পায় পেলা
আজি পাটক
উম অ সেইটো
হাল বোৱা বোলো দুটকা মান দি থক তেতিয়া অকমান হেৰি হৈ থাকিব তাৰপা বোলে জানো দিবলে হয় ন নহয় সিয় দোকানৰ বস্তু অনা পইচা কেইট দি লওঁগে আকৌ পইচা নাথাকিলে পিছত আকৌ বস্তু কেইটা এদা হলেনো কপা আ নিনবিগে থাকিলৈও বেয়া লাগে নহয় বাকী কে
হৈ পইচা তাতো দিব লাগিব আকৌ দোকানৰ মাল অনা কালি সেয়া আঠশ টকা আম আনিছিলে আকৌ ভাত দিবলৈ আছে সিহঁতক হে পইচা চুইছা হে আও
এতিয়া বৰ্তা আহিছিলে উম ইহঁতৰ ঘৰলৈ গৈছে হেনো
অ গ'লনি সিহতঁৰ ঘলে অ কেনিনো ওলাই গল মই গমেই নপালো।
উ আমাৰ ঘৰত সোমাই আছে তাই বাবাইক বিচাৰি মই বোলো নাই চাৰিআলিলৈ গ'ল।
অ মই গা ধুবলৈ গলো মানুহ নেদেখিলো কলৈ নো গল। ক'ব নোৱাৰো।
নাই বনোৱা নাই বনোৱা। নাই আপোনাৰ বাহিৰতে আছো বি আছো
অ মই অকণমান ৰাস্তাত খোজ কাঢ়ি আছো
আহ
আহ
এহেঁতৰ ছোৱালী আহিছিলে? আও ৰিং পাপৰ এহেঁতৰ অকমান ছোৱালী ৰিং পাপৰ সেই কেঁচাই খাব লাগে তাইক
তাৰ পৰা আকৌ মায়ে ভাজি দিছে তাৰ পৰা ভা জি পেলাই আহি ইয়াত সেৰি কৰিলে এই কাকো নিদিয়ে যি ধমকি দিছে সত সত
তাই হেৰি আকৌ ঘৰতো তেনেকে খা সেইকাৰণে ভাহ হৈ গল আকৌ সেইকাৰণে খাবলে লাগে
এ ইয়াতো আকৌ ভাজিলে খাবলে পায়েই যে তাৰপিছত আকৌ সো দেখি আকৌ গাখীৰ খাব লাগে মিনি মিনি কৰি আছে আকৌ মাই গাখীৰ অকণ দিছে গৰমে গৰমে খাব লাগে তাৰ পৰা আকৌ সেই এইটো কি কয় ঠাণ্ডা কৰি লৈ পেলাই খাবলৈ দিছো তাই খাই হোৱা পিছত এদাই
এ আৰু অকন লাগে
আৰু অকন লাগে মায়ে বোলে তোক তাৰপৰা মায়ে বোলে আৰু তোক নিদো তাৰ পৰা সিহঁতৰ আকৌ সেই এ ছোৱালী আহিছিলে ছোৱালী জীয়েকো আহিছিলে
আহ
তাইকো খাই নেকি সুধিলে তাই খাওঁ বুলি কলে তাৰপৰা মই বোলো এই মুখ আগত নিদিব এই মুখৰ আগত দিবলৈ হ'লে আকৌ তাইকো লগা হৈ পৰিব পিছত তাইকো খাবলৈ নিদিব আকৌ তাইক খাবলৈ আহতীয়াকে দিছে
অ তাকে এই বোৰ ল'ৰা ছোৱালী আৰু এনেও নাখালেও ঘৰত নাখ খালেও ব লোকে খোৱা দেখিলে খাবলে লাগে নহয় বস্তুবোৰ
কোৱাৰ লগে লগে তাই হাতত ধৰি নি চচ দেখুৱাই দিবগে
হম, এতিয়াহে বুজি পোৱা সদায় খাই -খাই অভ্যাস হ'ল আকৌ।
উম, সেই সিটো কি কয় গাখীৰ কন দিলে মানে গিলাচটো ঘূৰাই লৈ পেলাই ঘৰলে যাবলে। যদি ঘৰলৈ দি পঠিয়াই তাই বাটটো খাই -খাই যায় মানে ঘৰলৈ গলে ককায়েকক দিব লাগিব। তে অহ বাটটো খাই-খাই যাব তাৰপা ক ' দাদা- দাদা - দাদা -দাদা মানে আকৌ ককায়েকক নিদিয়ে আকৌ। ককায়েকক গ্লাছটো চুবলৈও নিদিয়ে মানে ই একদম আৰু ককায়েক গিলাচটো চুবলও নিদিয়ে। এনেকুৱা সাংঘাতিক অহ মাকে আকৌ ৰাস্তাটো পি খাই -খাই যায় গিলাচটো বেকা কৈ কৈ।।
উম, আজি লোৱা হতে যে খানা খাইছিলে। আহি পেলাই হেৰি নহয় গোটেইজাক আহিলে আহি পেলাই বহিলে বাহিৰ মতে ফেন লগা -লগাই তাৰপা স্পাইট্ৰআনি চে হম, চিপছ আনিছে গোটেই সোপা গোট খাই খাইছে।
উম, আকৌ খানাও খাই আহিছে বুলে।
অহ, আগ খানাও খায় আহিছে। পাইতে এতিয়া হে সৰু চিপছ বোৰে খাই থাকে খাই খাই গছাগে গোটেই কেইটা চাহ একাপ লাল চাহ একাপ বনাই দিলো সেয়াও খালে হা খাক গৈছে উম তাৰমানে সোনকালহে আছে গোটেই খোপাত অ গো কৈছে আম বিলাকেহে কয় তাত এনেকুৱা তেনেকুৱা কৈছে কিমান মানুহ কিমান ভাল? ভাল লাগিলে আৰু ইমান ঠাণ্ডা।
আহ
কমা এনেকে বুলি কৈছে লোৱা এইবাৰহে গৈছে। অহ, তাৰ লগৰ হেৰি খোপা গৈছে সি আকৌ আজি প্ৰথম গৈছে গৈছে ইমান ভাল লাগিল। এই মাইকী মানুহও গৈছে দেখোন বোলে। হেৰি মানুহ ঢেৰ মানুহ তাকে আৰু কোনেও কাৰোলৈও নাচায় আৰু চাবলগীয়া। নাহা বেলেগ -বেলেগ হেৰিয়া মানুহ থাকে বোলে।
অ', তাকেহে এ আছে -আছে ইয়াৰ ইয়াৰ ভিত ভিতৰতো আছে নহয় সি তালো তাতো আছে ইয়াৰ ভিতৰলৈও আছে।
অ', নদী খন নদী খনতে ফাচি বুলি কৈছে কৈছে এনেকুৱা ঠাণ্ডা অহ গোটেই সোপা তিতা আধালৈকে।
অহ
গোটেই সোপাই তি- তি আহিছে তেনেকে তি- তি- তিতিয়ে গৈছে আওঁ মোলো তহঁত ক'ত সোমালি অহ কৈছে এই নদী এতিহে আমি খাইছো আৰু খানাও। তাৰমানে পানী নথকা কাৰণত শিল লৈ তেনেকে খাই আছে খৰি চৰি নিনিলে। ক'তো সুবিধা নাই সেইবোৰ চব লৈ গ'ল কাৰণে হে পানি চানী খৰি চব সুবিধা নাই এটা
তে সেই নহয় এইটো কি এইফালে এতিয়া গৰমত বহুত মানুহ যায় নহয়।
অ', দুটাৰ পৰা এতিয়া হেনো মাংস পুৰি খাব। অ', মাংস পুৰি খাবলে নিলে খৰি দুডাল মানহে নিছিলে নাট তিলে আকৌ খৰি বিচাৰিলো আহহঁতৰ ঘৰত লৰা হঁতৰ পৰা দুটা পাৰ্টিয়ে নিছেহিয়েনো খৰি।
উম,
লৰা কৈছে আমাৰ বনা হ'ল কাৰণে সিহঁতক দি দিলো আৰু।
অহ, গৰম দিনত একদম যাবই আৰু সেইফালে চব।
অ', আৰু তাত খৰি চৰি বিচাৰি পাবলে নাই হেনো।
অ মই গৈ পোৱা নাই সেই এইটো কি কয় এনে মানুহবোৰ চব যায়
তাকে কৈছো আমি ইমান ওচৰতে আছো আজিলৈকে গৈয়ে পোৱা নাই সবিলাকলে দেখিয়ে পোৱা নাই পঞ্চাশ টকা পঞ্চাশ টকা লৈছে আকৌ সিহত চাইকেল ভিতৰতে থৈ গৈছে। এখনৰ পৰা পঞ্চাশ টকাকে লৈছে অ আকৌ মোবাইল চোবাইল ইয়াতে থৈয়ে গৈছে স্কুটিতে তাত হেনো নেটৱৰ্কে নাপায় অকনো
ভিতলে নেটৱৰ্ক নাপায় অ
গোটেইকেইটাৰ ইয়াতে থৈ গৈছে স্কুটিত ভিতৰত সোমাই সোমাই থৈ গৈছে
আহ
চাই বৰ ভাল লাগে লাকিলে ইমান ঠাণ্ডা তাৰ পৰা ওলাই আহিলেহে একেবাৰে গৰম হৈ যায় ভাত কেনেকুৱা ধুনীয়া তাকে পানী সদায় লৈ গৈছে
পাহাৰ নহয় জানো
অ পাহাৰটো বোলে এনেকে দেই চালেই একেবাৰে চাবই নোৱাৰি বোলে
উম দুইফালে পাহাৰ মাজদি একদম ধুনীয়াকে নৈখন বৈ থাকে। একদম শিলবোৰ কিমান ডাঙৰ আকৌ পিছলো আকৌ শেলাই পৰি থাকে।
উম, তাকে কৈছে বাহ বান্ধি -বান্ধি থৈছে কিছুমান চাগে ল-ছোঁলী সেই তেনেকে হাতুৰে চাগে বাঁহ চাহ বান্ধি থয় তেনেকুৱা হৈছে।
অহ, আকৌ নহলে মানুহবোৰ ধুই পেলাই যাবলে হেলাই পৰি থাকে যে। হেলাই পৰি থাকে যে মানুহবোৰ যাবলৈ ধৰি লওঁক ধৰি মেলি।
পিছল হৈ যায় যে।
উম,
বাঁহ বান্ধি -বান্ধি থৈছে হেনো ঠাই -ঠাই মই বোলো এই মানুহ দ ছাগে সেইকাৰণে ঠাই কৈছে নহয় ইমান দৌ নহয় এইবোৰ চালী চে চালি চাগে তেনেকে যায় বুলি হেৰি তাতে ধুৰিবলে সেই কাৰণে চাগে দি থৈছে সেনেকে কৈছে আকৌ পানীটো খাব নোৱাৰে পানীতো ঘৰ পৰাই লৈ গৈছে সেয়া বিশ লিটাৰ বিশ লিটাৰ চল্লিছ বিশ লিটাৰ পানী লৈ গৈছে সিহঁতে দামত পানী আৰু খৰি এইবোৰ নিজে লৈ যাব লাগিব
সেই যে তাত নাপাও যে খৰিবোৰ কেনেকে পাব মানে গোটেই থিয় থিয় পাহাৰ পাহাৰৰ মাজেদি নৈখন খৰি বিচাৰিব লগীয়া সুবিধা নাই নহয় আমাৰ ইয়াৰ নিচিনা নহয় নহয় পাহাৰটো
তাকে আমাৰ ইয়াৰ নিচিনা সুবিধা নাই
উম
সেইটোৱেই তাকছে বহুত ভাল লাগিলে সি কৈছে ঘৰত তহঁতে যাবলৈ নিদিয় মায়েকে ৰাতিপুৱাই অ ই লৰা এটা আমাৰ ঘৰ পৰা দাম আনিছিলে নহয় তেতিয়া তাক সুধিলে ক'ত খাবিগে সি সেই কলে আমুকতে খামগে বুলিয়ে আও লৰা সিয় ফোন লগাবলৈ আৰম্ভ কৰিলে নহয় ইয়ালে
হম এ হেৰি মানে কি হয় গম পাই নাই তাত মাজে মাজে মাৰ মাৰ পিত কেচ বোৰ হৈ থাকে নহয়
অ তাৰমানে হৈছিলে কাহানি এটা হেনো লৰা হেৰি চাগে সিহঁতে গম নাপায় বোৰ সেইফালে